হেল্ল'।
হেল্ল'। অ, শুনিছো। পাইছোঁ।
হেল্ল'
অ', শুনি পাইছা? অ', এয়া আছোঁ এনেই, তুমি? এয়া এনে ইটো সিটো কাম কৰি আছো। অ', হেৰি খোৱা বোৱা হ'ল।
হ'ল, হ'ল, হ'ল আপোনাৰ?
অহ', মোৰ হ'ল দিয়া। অ', শুনি আছো অ', মোৰো হ'ল বোলো। বাপ সেই বহুত গৰম ৰ'দ দিছে একদম। পুৰা।
হয় দেই বহুত গৰম এই ইয়াতো একদম বহুত গৰম।
অ', উম, উম, তাকে। মানে সেই বৰষুণৰ পিছত দিয়া গৰমতটো বেছি হয় আৰু ন' ৰ'দ। তোৰ পুৰা কাঢ়াকে ওলাই যায়।
বৰষুণৰ পিছতে আৰু ৰ'দডাল ঠাণ্ডা পৰি পৰি ঘপককে গৰম পৰি গৈছে।
অ', সেইটোয়ে তো। এ, আৰু ঠাণ্ডাৰ দিন। বোৰ কমকে থাকে গৰমৰ দিন বোৰ বেছি দিনৰ উম।
অ', আজিকালি ঠাণ্ডা দিন নাইয়ে আৰু। এইবাৰতো নপৰিলে এবাৰ কি জানুৱাৰীত কেইদিনমান। পৰিলে আৰু
অ', এইবাৰ দেৰিকে মানে ডিচেম্বৰতো একদম বহুত দিনলৈকে ঠাণ্ডা আহাই নাছিলে।
অ', গৰমে আছিলে।
উম, লাষ্ট। তলফালৰ পৰাহে অলপ পৰিছিল। দ
আকৌ পৰিলেই গৰম এতিয়া।
উম। আৰু দুদিমান মাহলে যে গৰমে বাপৰে মোৰ ভাবিয়ে মানে হেৰি লাগি গৈছে আৰু।
সচাকে বহু দিনলৈকে পৰিয়ে থাকে একদম এইবাৰতো দিছ
অ', তাকেতো অশান্তি লাগি যায় মানুহ বি বিলাকৰ মানে
অ', একদম কেইদিনমান পিছত আৰু ঠাণ্ডা নপৰিব আৰু চাগে।
উম।
পিছত
অহ, তেনেকুৱাই যিটো মানে হাৰত মানে গৰম বাঢ়ি ছে ন মানে
সেই গছ বিলাকো কাটিছে যে, ইমান
পৰিৱেশটোৰ পৰা হেৰি হৈ গৈছ তাৰো মানে গছ থাকিলেহে ভাল এতিয়া গুৱাহাটীতটোত কেনেকুৱা আৰু নহোৱা নিচিনাই ন? নাইয়ে চব তোমাৰ অ', ঘৰে ঘৰ একদম ফ্লেট বিলাক চ'ব ফালে
হ'ম
লাহে, লাহে মানে‌ সক সকলো জেগাতে আহিছে আৰু মানে সেই তোৰ সংস্কৃতি মানে একদম ধৰা হেৰিবোৰ গছ কাটি ঘৰ চৰ বনোৱা মানে আৰু সেইটো কাৰণে ধৰা তোমাৰ বানপানী চানপানী হৈ থাকে ন? মান গুৱাহাটীত আমি দেখিয়ে থাকোঁ পুৰা বানপানী।
উম। বৰষুণ দিলেই পানী
তাকেটো
উম। আপাৰ আচামৰ ফালে আছে কিনো গছ সিফালে না ইমান নাকাটে যে
অ', সেইটোফালে ভাল অ', মানে তোমাৰ মধ্য অসমৰ পৰা সেইখিনি আৰু পুৰা আৰু মানে তেজপুৰৰ পৰা ধৰা এনেকে হৈ পেলাই পুৰা গছ চছবিলাক সেইটোফালে আছে, উম। কম কম অ'।
উম
সেইটোৱে তাকে এই তোমাৰ খালি এইফালে গুৱাহাটীত মানে মই যেতিয়া যাওঁ আৰু ধৰা কেতিয়াবা ফুৰিবলৈ বা এনে মোৰ নিজৰ মানুহো থাকে ধৰা তেতিয়া মানে ইমান গৰম পৰে আৰু তাৰ গৰমটো বৰ বেলেগ ধৰণৰ মানে।
অ', তাত একদম অশান্তি অ', তাত থাকিবই নোৱাৰি।
উম, উম, সেইটোৱেটো মানে বাহিৰত আৰু মানুহবোৰে তেনেকে কাম কৰি থাকে আৰু মানে কিছুমানে ন' উপায়ো নাই ন' সেইটোৱে।
আকৌ গল
উম তাকেতো সকলোৱে ধৰা নোৱাৰে ন' সেইটো। কৰিবলে উম তাৰপিছত খোৱা বোৱাত তোমাৰ হ'ল।
হ'ল হ'ল ৰাতিপুৱা আৰু উঠাও দেৰি হয়। এতিয়া কলেজ বন্ধ আৰু। উঠা দেৰি হয়
তাকেতো। সেইটোৱে মানুহৰ আজি দিনৰ মানে এ জীৱনশৈলীটোৰ কাৰণেও বিভিন্ন ধৰা বেমাৰ আজাৰ বজাৰো হয় ন' আমাৰ ধৰা আগৰ ধৰা হেৰি বিলাকৰ সোনকালে উঠে সোনকালে শুৱে ন'। সেনেকুৱা হয় যে আমিও ময়ো ধৰা একেই দেৰিকে শু। দেৰিকে উঠো আৰু মানে ৰাতিপুৱা উঠাটোৱে এটা মানে তোমাৰ বহুত মানে অ', কাম আৰু সেইটোৰ নিচিনা চাগে এনেকুৱা লাগে ডাঙৰ কাম নাই আৰু
সচা উঠিবলৈ মন নাযায়, ৰাতিও দেৰিকে পোৱা যায়।
অ', ৰাতিও মানে চেষ্টা কৰিলেও দেখোন টোপনি নাহে ন অভ্যাস এটা হৈ গল ন' আমাৰ।
আৰু এতিয়া গৰম যিহে আৰু টোপনি নাযায়।
মানে সেইটোয়ে চাগে হেৰি কৰি ললে ন যে এইটো সময়তহে শুব ল সেইটো সময়তে উঠিব লাগে
অহ, তাকে এ ৰাতি দেৰিকে শুৱা যে টোপনিটো পূৰ্ণ হয় ন', দেৰিকে উঠা যায় সেইকাৰণে।
কিবা দিনতটো এতিয়া গৰমত ধৰা টো পনি টোপনি নিচিনাক যায় ন'? অ', কিন্তু মানে শুলেও তাৰ সেইটো টোপনিটো মপককে নাহে। কিন্তু মানে এ, চকুতো মানে পুৰি থাকে ধৰা ন'।
অ', কিবা অশান্তি লাগি থাকে মানে। টোপনি, টোপনি নিচিনা কিন্ত টোপনি নাহে আকৌ, উম, এলেহুৱা নিচিনা লাগি থাকে গাতো ভাল লাগি নাথাকে।
নাথাকে অ', তাকে, কিছুমান মানুহে আকৌ তেনেকে ন' মানে একদম দুপৰীয়া ৰ'দতো একে বোকা ৰুব যায় ন', যেতিয়া ধৰা ৰোৱাৰ সময় হয় ন'
অ', সেইবোৰ মানুহৰ মানে এতিয়া অভ্যাস আৰু সেয়া কৰি, কৰি। পাৰে কিছুমানে পাৰে খু খুব পাৰে
পাৰে-পাৰে এই মই ধেমাজিৰ সেফালে দেখিছিলোঁ মানে আৰু আমাৰ নিজৰো মানুহ তাত থাকে মানে দেখোঁ সিহঁত মানে তেওঁলোকৰ মানে ধৰা তোমাৰ যিমান চাকৰিয়াল ভাল-ভাল তোমাৰ লাগিলে ধৰা অধ্যাপকে হওক বা শিক্ষকে হওক মানে যিকোনো চাকৰি পৰা মানে মহিলাাসকলে ধৰা পুৰা ওলাই যায় আৰু হেৰি কৰেগে একদম ধুনীয়াকে ৰুৱেগে। হেৰি, আকৌ ঘৰৰ কাম বনোৱা আহি কৰে মানে সেইটো মানে সিহঁতৰ চাগে পৰম্পৰা নিচিনাই হৈ গৈছে নেকি, মই সেইটো মানে দেখিছোঁ আৰু তেনেকুৱা
অ', তেনেকুৱা হৈ গৈছেগে চাগে।
অ', কিন্তু বাকী জেগাত মানে ধৰা আজিকালি সেইটো বস্তু দেখাই নাযায় আৰু ন?
সেইফালৰ মানুহবিলাকে পাৰেও এনেও কষ্ট কৰিব পাৰে।
তাকেটোন।
উম। সেইফালে মানুহ চব ব্যৱসায়ে এনেকুৱা ফাৰ্ম চাৰ্ম এইবিলাকে আছে চব।
অ সেইটো কাৰণে অ, তাত মানে ধৰা তেনেকুৱা বেছি হেৰি মাইনাও কোম্পানী তাত মানে সেনেকোৱা এটা বহুত বেছি হেৰি নাই সেইটো কাৰণে অ তেনেকুৱা বিলাক কৰি আছো মানুহবোৰো সহজ সৰল অ সেইটোৱে ভাল লাগে আৰু গৈ পেলাইও উম একদম আদৰ সাদৰ বহুত কৰে আৰু ঘৰৰে, পুখুৰীৰ মাছ চাছ মাৰি পেলাই ন একদম
অ' সেইবোৰ সিহঁতৰ খুব ভাল আৰু চব সিহঁতৰ ঘৰৰে সেইফালে মানুহবিলাকৰ সেইটোৱে ভাল
সেইটোৱে ভাল অ তাকেতো বাকী, তোমাৰ ঘৰত ভালে আৰু ন, সকলৰে ভালে ভালে অ খোৱা বোৱা তোমালোকে, ভাতে খোৱা চাগে আৰু
ৰাতিপুৱা ৰুটি খোৱা হয় বা কেতিয়াবা নাখাও! এনে দুপৰীয়াতো ভাতে উম! ভাত বনাইছে,
অ নাই মানে বনাম আৰু তাৰপিছত হেৰি তোমাৰ মোৰ সেই এবাৰেই খোৱা হয় ধৰা,
অ এবাৰে খোৱা হয় অ'
অ ৰাতিপুৱা ধৰা গৰম পানী ভৰা হয় আৰু
অ'
কাৰণেও ভাল ন, গেছ সেইটো কাৰণে খাওঁ আৰু তুমি এনে, বা বা কিবা ব্যয়াম শ্যাম কৰা
য়োগাটো কৰা হয় বাৰু দেই, নকৰা নহয় কিন্তু কেতিয়াবা কেতিয়াবা, যায় আৰু
অ' সেইটোতো হয়ে বাৰু মোৰো সেই তেনেকুৱাই আৰু কৰা হয় মাজে মাজে খোজো কঢ়া হয় আৰু কৰিবও লাগে ন বেলেগ যিহেতু আমি মানে অ কষ্টকৰ কাম একো নকৰো যেতিয়া,
পায়।
অ' সেই আৰু আজিকালি মানুহৰ মানে, বিশেষকে মাইকী মানুহৰ ইমান বেমাৰ হয় ন!
অ' মাইকী মানুহৰতো বেমাৰ,
যিবোৰ আমি, ধৰা এতিয়া শুনিছো সেইবোৰ মানে আগৰ চাগে আমাৰ আইতা বা মাহঁতে সেইবোৰ শুনাই না, আছিলে মানে হেইবোৰ কি মানে নাজানেই আমাৰ এতিয়া হওঁতে বা এতিয়া, ওচৰে পাজৰে হেৰি হওতে বা সামাজিক মাধ্যমত দেখোতেহে এতিয়া গম পাইছো। কি হয়?
এতিয়া আৰু বেমাৰত এ মানে বহুত কিবা-কিবি বেমাৰ ওলাই আৰু
বহুত, তাৰ মানে, সেইটোৱে জীৱনশৈলী আৰু ধৰা। খোৱা-বোৱা মেইন, আজিকালি চব
সাৰ দিয়া যে অ কাৰণে
তুমি কল এটা আনিলেও চাবা পিছদিনাখন একে কলা হয় একে খাবই নোৱাৰা,
ঔষদ দিয়া
ঔষধ দিয়া অ, সেইটয়ে আৰু শাক, পাচলিয়ে হওক বা কিবা হওক তোমাৰ আনাৰ পিছদিনাখনে মানে গ'ল আৰু সেইটো এবাৰ কাটি পেলাই ধৰা ৰঙালাও এটা অলপ কাটি পেলাই ধৰা কাইলৈ খাম বুলি থৈ দিলে সেই সেইটো আৰু গেলি পেলাই মানে পোক ওলাই আৰু
আৰু একদম মিঠাও নাথাকে
উম, এনে, এনে অ', সেইটোৱে ক'তনো হেৰি থাকিব সেইবোৰে আমাৰ কিমান মানে স্বাস্থ্যত ধৰা অপকাৰ কৰে ন? আমি এতিয়া দেখা নাপাওঁ ন? কিন্তু ভিতৰি আমাক কিমান কৰি আছে ন সেইটো?
অ', এই খোৱা বহুত বেয়া, কিন্তু এতিয়া নাখায়ও কি কৰিব মানুহে।
সেইটোৱেটো খাবই লাগে আৰু ধৰা পেকেটিং বস্তুবিলাক আজিকালি চব পেকেটতে আহে ন? সেই প্লাষ্টিকটোৱেও বহুত বেয়া কৰে ন?
প্লাষ্টিকটোৱে একদম বহুত বেয়া আৰু মানে
উম, তাকেতো মানে সেয়া আৰু চব বস্তুতে আজিকালি আৰু ভেজাল, অ', বহুত সৰু, সৰু পাই। অ', সৰু পাই সেইবোৰ খাই যে, সিহঁতৰ মানে বেমাৰো সেইকাৰণে একদম সৰুতেই
এতিয়া
অ', আৰু মানে কিবা আমি ধৰা আগতে সৰুতে মাৰি পিটি হ'লেও ধৰা
অহ' কিন্তু ডাঙৰ হলেতো খায়েই।
অ', আজিকালি মানে পোৱালী বিলাকক তুমি খোৱাবোও নোৱাৰা। কিবা কৈ পেলাই হ'লেও, আমাক ধৰা না পাই নহয়, এইবিলাক কৰি পেলাই হ'লেও কিবা খুৱাই নো আজিকালি সিহঁতে আমাতকে বেছি হি জানে।
অহ, অহ বেছিহে জানে। এইয়া মানুহেই দিয়ে যে চিপছটো খায়েই দিয়ে।
সেইটোৱে কোনো উবা আলহী আহিলেও সেয়াই লৈ আহে ন।
তাকে, বাৰু ঠিকে আছে দিয়ক। অ', অ', অ'।